হেল্ল', অহ শুনিছো কি কৰিছে?
এয়া ভাত খাবলৈ ভাজি অকন বনাই আছিলো।
অ, ঘৰত ভাল?
ভালে আৰু।
উম, গৰম কেনেকুৱা পৰিছে?
গৰম বহুত বেছি বহুত বেছি গৰম। হয়।
ব কি তোমাৰ লগত কথা এটা পাতিবলৈ ফোন কৰিছিলো আলোচনা কৰিবলে
অহ, কোৱাচোন।
আমাৰ যে অন্ধবিশ্ব বিশ্বাস যে মানুহে যে অন্ধবিশ্বাস বিশ্বাস বিশ্বাসটো যে কৰি লয় তাৰ ওপৰত তোমাৰ কিবা মতামত দিব বিচাৰা নেকি?
অন্ধবিশ্বাস মানে কি হয় চাবচোন চোন এজন মানে বিশেষকে গেত মতা মাইকীৰ লগতে বেছি হয়। আৰু ধৰক উম, যি বোৰ ল'ৰা ছোৱালী আজিকালি উঠি অহা প্ৰজন্মৰ বহুতখিনি মানে বহুত দিয়া হয় কিছুমানটো মৰিয়ে যায়গে অন্ধবিশ্বাস
হয় এনেই অন্ধবিশ্বাস কাক কয়
মানে এই বিজ্ঞানৰ যুগত মানে আজিকালি বিজ্ঞানৰ যুগত
হয়।
নজনা আৰু পাকিট যুক্তিৰ বাহিৰে পৰীক্ষা নিৰীক্ষা নকৰাকৈ মানে মানুহে যিকোনো কথা মানে কৈ দিয়ে আৰু এই কথা পিছৰ প্ৰজন্মই চলি অহা ভয় বা বিশ্বাসকে অন্ধবিশ্বাস বুলি কোৱা হয়। মানে ইয়াত কোনো ধৰ্ম একো মানে জৰিতই হৈ নাথাকে হ'লেও আমি মানে তাত সেই ধৰ্মটো এই অন্ধবিশ্বাস মানে কৰি লও আমি। ইয়াৰ মানে কাৰণ বিলাক আপুনি কি - কি বুলি ভাবে?
অন্ধবিশ্বাস চাহখৰ কাৰণ বিলাক আপুনি কি কি বুলি ভাবে? হেল্ল', শুনিচে মানে শিক্ষাৰ অভাৱতো অন্ধবিশ্ব
হয় - হয় বিশেষকে ধৰক মানে নপঢ়া নুশুনা মানুহ বিলাকৰ বেছি অন্ধবিশ্বাসৰ কথাবিলাক আহি থাকে। কিন্তু আজিকালি শিক্ষিত সমাজে ইমান অন্ধবিশ্বাস খিনি মানে হেৰি নকৰে অন্ধবিশ্বাসৰ ওপৰত ইমান নিৰভৰ নকৰে আজিকালি বিজ্ঞান যুগ যে, কিন্তু বিশেষ মানে একেবাৰে শিক্ষিত নোহোৱা মানুহখিনিয়েহে অন্ধবিশ্বাসটো বেছি কৰি পেলাই কিছুমান শিক্ষিত মানুহক সেই হেৰিটো দি নিষলে যায়গে একেৰাহে যদি কৈ থকা যায় এনেও বিশ্বাস হৈ
হয় হয় মানে আজিকালি হয় আৰু অনিশ্চিত অনিশ্চিততাটো নাইেই। হ'লও কিছুমান গাৱৰ গ্ৰাম্য অঞ্চলৰ মানে অন্ধবিশ্ব বিশাস সমূহ দেখিবলৈ পোৱা যায় যেনে কেতিয়াবা যেনিবা আপোনাক কিবা সাপ এডালে খুটিলে খুতিলে ডাল আমি ডটৰ মানুহজনক ডক্তটৰৰ ওচৰলৈ নিনি বেজ বেজালিৰ ওচৰলৈ নিয়ে। কাৰণ তাত সিহঁতৰ অন্ধবিশ্বাস সোমাই আছে যে বেজে যদি জাৰি দিয়ে তেতিয়া আমাৰ মানে বিশ ভাল হৈ যায় বুলি কিন্তু কেতিয়াবা দেখা যায় যে এ ডক্টৰ ওচলৈ নি নিয়াৰ ফলত বেজ বেজালী ওচলৈ নিয়াৰ ফলতো মানুহজনক মানে মৃত্যু মুখত মৃত্যু হৈ যায় তাৰ মানে সিহতি তেতিয়া সেই বেজ বেজনি জালিক দুখ নিদিয়ে কাৰণ কয় যে দেৰি হল সেইটো কাৰণে ঠিক বেজে ভাল কৰি দিব। নোৱাৰিলে এনেকুৱা মানে এনেকুৱা মনোভাৱ সোমাই গল যে বেজেহে ভাল কৰিব পাৰিব কিন্তু ডক্টৰে নোৱাৰে।
হয় হয়।
আৰু কিছুমান এনেকুৱা সামাজিক চাপ পৰম্পৰাগত সামাজিক চাপৰ কাৰণেও হৈছে। মানে আমি যেনেকে মুখে মুখে কৈ আহিছো, মুখে মুখে কথাই কলো যে বেজ বেজালিয়েহে আমাক সাপটো সাপে খুটিলে আমাক ভাল কৰিব পাৰে, সেনেকে আমাৰ পিছৰ প্ৰজন্মও তেনেকে কিছুমানে গ্ৰাম্য অঞ্চলৰ কিছুমানে বিশ্বাস কৰি লয়।
হয়। হয়, কিছুমান বিষ বিষৰ বিষ হলেও মানুহ, হয় কওক!
ইয়াৰ ফলত বহুতো আমাৰ ক্ষতি হৈছে কাৰণ আমি বেজৰ ওচৰলৈ নিছে ডক্তৰৰ ওচৰলৈ নিনি মানুহজন মৃত্যু মুুখত পৰিছে কিছুমান অৰ্থনৈতিক ক্ষতিও হয় খ্যতিও হয়, কেতিয়াবা আমাৰ যেনিবা আমি পইচা পাইছো কিন্তু আমি সেই পইচাটো আমাৰ ৰখি যোৱা নাই আমি টো দেখুৱাবলৈ আমি বেজ বেজালি ওচৰলৈ যাওঁ। তেতিয়া বেচ বেজালীৰ ওচৰলৈ যোৱাৰ ফলতো সিহতিও আমাৰ পৰা পইচা বিচাৰে আমি সেই পইচা দিয়াৰ পাছতো যদি আমাৰ পইচা নয় সেইটোতো আমাৰ অৰ্থনৈতিক মানে লোকচানেই হৈছে।
কিছুমান বেমাৰ আজাৰ এনেকুৱা মানুহ আছে ডক্তৰৰ ওচৰলৈ নগৈ পেলাই মানে বেজ বেজালী উচৰলৈ হে যায়। খোৱা বোৱাতো এনেই পইচাখিনি গৈ থাকে সেই কথাটো কিন্তু মানুহজনে নাভাবে বা মই যে ডক্টৰ ওচৰলৈহে যাব লাগে, বেজ বেজৰ ওচৰলৈ নগলেও হয় সেই কথা নাভাৱেই মানে।
আমাৰ এই অসমতো বহু কিছুমান মানে অন্ধবিশ্বাস আছে যেনে ডাইনী হত্যা। শনি ৰাহুৰ ভয়, গৰ্ভৱতী মহিলাৰ ওপৰত নিষেধ। মানে যদি আমাৰ ডাইনী হত্যা ভাবি চাওক গোৱালপাৰা ধুবুৰী জিলা জিলা আৰু কোকৰাঝাৰ জিলাত মহিলা দাইনী অত্যাচাৰ মানে কৰিছিল। তাত সি অত্যাচাৰ ফলত দুহেজাৰ ওঠৰ চনতে আমাৰ ডাইনী প্ৰথাটো নিষেধাজ্ঞ কৰা হৈছিল।
হয়।
উম।
আকৌ আমাৰ এতিয়া ভূত প্ৰেতকো চাস কৰে মানে কিছুমান গাঁৱলীয়া মানুহে ভূত প্ৰেতো বিশ্বাস কৰে। মানে কিছুমানে কয় পুৰণি বৰগছৰ তলত ভূতপ্ৰেত থাকে।
হয়।
সেইটোতো
কি হৈছে?
হয়, মানে কি হয় আগৰ কিছুমান মানুহ মানে এতিয়াও কিছুমান গাঁৱত ধৰক ভিতৰুৱা গাঁও বিলাকত এতিয়াও শিক্ষিত মানুহ বহুত কম আছে। সেই মানুহখিনিয়ে বিশেষ ভাৱে এই বিষয় বিলাক কত বহুত গভীৰ ভাৱে তেওঁলোকে ভাবি ললে যে বেজ বেজে মানে বেজালিয়েহে এই কাম খিনি কৰিব পাৰে।
হয় হয়, আ এইটো আজিকালি সমাধানো ওলাইছে আমি ভাবো আমি সেই মানুহখিনি মানে শিক্ষা নোপোৱাৰ ফলত এনেকুৱা কোৱা হৈছেগে আমি সেই মানুহখিনিক শিক্ষিত কৰি তুলিব লাগে লগতে আজিকালি চৰকাৰে এটা মানে আইন উলিয়াইছে যে ডাইনী ডাইনী হত্যা কৰিব নোৱাৰে, ডাইনীৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে, যদি অত্যাচাৰ কৰে তিনি বছৰ পৰ্যন্ত জেইলো হব প আৰু তাৰ পাছতো জৰিমনাও ভৰিবলীয়া হ'ব পাৰে। অসমত মানে এই আইনখন ওলাব পৰা এতিয়া মই ভাবো কিছু পৰিমণে হলেও সকাহ পাইছে মানুহখিনি
মতি
আমি আমাক যে এতিয়া কি অন্ধবিশ্বাসৰ ওপৰত আমাৰ কিবা কিবি যেতিয়া গাৱলীয়া উম, আমাক মানুহখিনিয় কিবা কয় আমি তাৰ ওপৰত মানে যুক্তি ধৰি তাৰ কি কাৰণে এইটো কৰিব লাগে কিয় কৰিব লাগে এইবিলাক যদি প্ৰশ্ন কৰো তেতিয়াও চাগে এই অন্ধবিশ্বাসৰ পথটো নাইকিয়া হব বুলি মই ভাবো।
হয়, এতিয়া চামাৰ মানে ল'ৰা ছোৱালীখিনিয়ে যদি কয় বা এইটো নহয় এইটো। আৰু অন্ধবিশ্বাসে হৈ আছে এইটো ধৰক এনেকুৱা ভোটপেট নাই তেনেকৈ বুলি ক'লে অকণমান হ'লেও
হয় - হয়। আমি ভাবো আমি এই ক্ষেত্ৰত কিছুমানানে আমি একগোট হৈ কিছু যদি কথা পাতো তেতিয়া অন্ধবিশ্বাসখিনি মানে আমি কিছু কম পৰিমমানে হলেও আতৰাব পাৰিম কাৰণ গোটেই মানে গোটেই অন্ধবিশ্বাসৰ অধ্যয়ায়তটো শেষ কৰিব নোৱাৰো কিন্তু কিছু পৰিণে মানে হ'লেও যদি উম, আমি অন্ধবিশ্বাসৰ ওপৰত কথা পাতো আমাৰ কিছু পৰিমানে পাবও পাৰো আমি
পাব পাৰি হয়। বিশেষকে আজিকালি এৰা হয় - হয় পাতিম।
উম, এতিয়ালৈ হ'ব দিয়ক।
অ, হ'ব দিয়ক।